কোৱা।
কি কৰি আছা আজিকালি ব্ৰ
সেই এনেই আছো। তে মনত আছছে নাই ভাবি আছো তো
অঁ হয় নেকি যে মনত পৰি গাব
ত মনত পৰিক গল মানে চ যাক মগত প তাইে ফোন মাৰে যাৰ মনত নহ তাক ফোন মাৰিব
অঁ সেইটোতো হয় ৰ বাট এতিয়া মানে গৰমৰ সময়ত ঘূবা যাব খুজিছিলো আমাৰত ঘৰত যাবি নাই ঘূবা
কত আছে তোৰ মা হত
এই আমাৰ ঘৰত আমাৰ মৰিগাঁৱত আছে চনকাত মৰিগাঁওৱত
হয় নেকি?
অ যাম। তে আমি বাছত একেলগতে ঘূৰবা নদী আছে পাহাৰ আছে।
অ হ'ব দে। যাম দে অ।
ঠিক আছে ব তুমি খাই নে কি ভাল পোৱা কি খাদ্য তোমাৰ প্ৰিয় খাদ্য।
মোৰ প্ৰিয় খাদ্য এক নম্বৰতে থম এ কুপ্তা।
কি কি কি।
কুপ্তা কুপ্তা।
কুক্তা
আহ
হয় নেকি।
এইটো হ'ল তোৰ। বেশখানা ভোকটা। ইয়াত ইয়াত ধনিয়া। কলেদি বনাই কাচকল।
আহ' আৰে মাং মাংস কিহৰ মাংস খাই ভাল। কোৱা
মাংস আপোনাৰ এ ব্ৰইলাৰ মাংস খাই ভাল পাওঁ আৰু খাহীৰ মাংস খাই ভাল পাওঁ।
অ খাইৰ মাংসত মোক বেষ্ট লাগে ৰে ভাই খাইৰ মাংস।
হয় নেকি।
অ
হয়
এই এটা খানা খাব লাগে আৰু এটা পিকনিক খাব লাগে মানে পিকনিকে যাব লাগে মাংস চাংস লৈ যাব লাগে ন বনাব লাগে যায় কিনে। কৰবাত যাব প্লেনিং আছে নেকি এইবাৰ। পিকনিকত ক'বা।
অশৰে পাজৰে। অং চাপাৰত যাবা লাগিব। অচত একেবাৰে।
কি পাৰা কি পাৰা। ৰাংচাপাৰা হয় নেকি যাবা নেকি?
অ
অ লগৰীবলাক কবা কেইজনমান লগ হৈ যাম মেলি পেলাই?
উম পুৰা একেবাৰে ডাঙৰ ডাঙৰ বক্স। লৈ যাম।
অ কি লৈ যাম জানা খাৱ কাৰণে কি জানা মেগী লৈ যাম ডিমা লৈ যাম। আৰু এইটাক। খাহী মাংস লৈ যাম।
অ' তাৰপিছত তাকে লগাই দিম জুবিনৰ। গীত জুবিন দাৰ গীত। এতিয়া মাই দি থাকিব একেবাৰে। উ
অ' পূৰা মাই দি থাকিব চুমছ চুমছ চমাছ চুমা মি থা
এইটো এইটো নহয় মইটেই দোকান লগাম মায়া বেনী ৰাতি নি্বু ক দেখা পালো তোমাৰ চবি ধৰা দিলা। গোপনে আহি ইয়াৰ কোনত তুমি যে অ' শুকান মনৰ নিয় নৰে
ইমান ইমান ধুনীয়াকে তুমি গান গাব জানা।
হা
তুমি ইমান ধুনীয়া গান গাব জানা তুমি পুৰা ফ্ৰেণ্ড হয় ন ফেন হয় না তুমি জুবিনদাৰ।
অ'
জুবিনৰ গান শুনি থাকে নেকি এ তেনেই।
আহ শুনি থাকোঁ‌তো।
অ' ভালে লাগে ময়ো শুনি থাকো বহুত ভাল ভাল গান গাইছে। মানে মিছন চাইনা চিনেমাৰ কাচি হলি গান এটা গাইছে না
অ' আৰু এটা কিবা আছিল গীত জুবিন গান ভাল লাগিল। আৰু কি এটা ভাল গেইটা আছিলে মোৰ মনত। পৰা নাই।
সেইটোয়ে মানে পিকনিক চিকনিক গ'লে পাহাৰ চাহাৰ জোগাত গ'লে গান জুবিনো গান বজালি ভাল লাগে পুৰা
এটা ইয় আলি গানটো আছে যে
চৰ্লাপাৰা আছে ভূটান বৰ্ডাৰৰ শ্বুটিং কৰিছিল জুবিননৰ এটা গান মিছন চাইনা ফিল্মত কাচিলি গানটা শ্বুটি কৰিছিল। তাতে শ্বুটিং কৰিছিল। মান চাল লাগিলে কাপোৰ ধুইাকে একে শুটিং কৰিছিল।
এটা জুবিননৰ গাৰ এটা আছিল ত মই গাড় আছো শুনি নেকি?
অ' গা চোন গা অলপ অলপ গাবি হা দুইজন মান।
হয় নেকি?
আহ। কি গান গ গাবি তই
জনমে জনমে তুমি মোৰ মোৰ এইটো গানটো
অ অ অ গাছ দুইলাৰমান কেমকে গৱা তই চাং
হয়নে সপোনে তুমি মোৰ মোৰ এই গানটো এনেকে আছিলে মানে।
অ সেইটো ত তমাৰ মনত আছে তাৰমানে একদম ফ্ৰেণ্ড মানে তোৰ।
অহ উম তাৰপিছত তাৰটা আছে কি হব এই জীৱন তুমি নহলে কাৰ বাবে ৰচিব সপোন
হয় হয় হয়। ঠিকছে পিছে পি জুবিনদাৰ ন্যায় পালে নাই একবছৰে হ'ব না প্ৰায় আৰু। জুবিনদাৰ কি হোৱা অ
আজিকালি জানাই দেখুন ভাল মানুহ ভাত নাই।
অ
ভাল মানুহ হলে তাৰ কিবা নাই বেয়া মানুহ যিমান আছে সেইবিলাকেই ভাল,
অ সেইটোৱে যে
আজিকালি আজিকালি লাইফত এনেকাই চলি আছে তুমি যদি মানুহ কাৰণে যিমানে ভাল কাম নকৰা
হয় হয়।
এ তোমাক মানুহ বেয়া কব আৰু তুমি যদি বেয়া হোৱা তোমাক ভাল কব। এইটো মোৰ মই নিজৰ নিজৰ লাইফতো চাই আছো
উম হয় হয়।
যেনেকে ৰেচপেক্ দিবা মানুহ সেনেকে সেনেকে ৰেচপেক্ নিদিয়েই। যি মানুহ লগত যিমানে বেয়াই থাকে। কিবা তোমাৰ লগত টাইম পাছ কৰিবা। আনৰ লগত বেয়া। কাম কৰিবা তাৰিছত মানুহ তোমাক এ মানে কিবা দিব ভাল সম মানে, কি পাৰিলে। এনেকে ভাব এনেকে মানুহ ভাল। হয়া ভালতো ভাল নাপায় তথাপি মই ভাবো, অ তথাপি ভাবো কি এ সেনেকুৱা নহও মই ভালৰ পথতে চলিম, লাগে মোৰ যিয়ে নহওক লাগে, লাগে একো নাথাকো মোৰ লগত ভালৰ পথ চলিম।
মানে অ বৰ্তমান কি কৰি আছে বৰ্তমানে এনে?
বৰ্তমান এ আছো হায়দৰাবাদ গৈছিলো।
অঁ অঁ
হায়দৰাবাদৰ পৰা আহিছিলো আহ অহাৰ পিছত ঘৰতে আছো তাৰ পিছত যাব লাগিব আৰু বাহিৰত।
অ আৰু হাইতেও যাবা তেনেহ'লে নে কি?
আহ যাম যাম
ঠিকে আছে যোৱা ভাল এতিয়া কাম চামটো কৰিবই লাগিব ন।
অ
হয় হয় এনে গুৱাহাটি গুৱাহাটি কোন কি কি জেগা চাইিছে গুৱাহাটীত নে অসমত,
অসমত অসমত অসমত অসমত নিজে গৈছো।
মিৰিজা অ আৰু
উ বিজানৰ গৈছো দখলা পাহাৰ খন আছে ন,
অ
তাত অ বহুত ভাল লাগে উ
এ অ ভাল লাগে ভাল লাগে মই বিজানুত গ'লেহেন নদীৰ পাৰত যাে একবাৰ হ'লেও বেলেগ যায় কেইা ইমান কি নালাগে নদীৰ পাৰত যাং মই একবাৰ। এনে ম অ ম ভাল লাগে আৰু এনে ফুৰিব যাওঁ। এ খোজকাঢ়ি হলেও যাওঁ অকলে অকলে ভাইটি এটা আছে তাৰ লগত লৈ যাম। নহ'লে অকলে যাওঁ কেতিয়াবা!
অ
বহুত দিন হৈ গ'ল এতিয়া কত ফুৰিব যাও ভাল নালাগে আৰু আজিকালি যাবও মন যায় তথাপিও বেলেগ বেলেগ জাত যাবা মন যায় নতুন নতুন জেগাত এই নিচা এক ম যাম বুলি ভাবিছোঁ জুলাই মাহত। অ তুমি ভাইদত কেতিয়া যাবা তেৰ তেৰ চৈধ্য তাৰিখৰ থাকিবা নেকি। তেৰ চৈধ্য তাৰিখলৈকে ন বোলে আগতে যাবা।
ক'ত?
হায়দৰাবাদ।
হায়দৰাবাদ টুৱেণ্টি ছিক্স জুলাই।
অ তেনেহ'লে থাৰ্টিন এ এ তেৰ তেৰ আৰু চৈধ্যয় তাৰিখতটো আছাই জুলাই হয় নে নাই। তেওঁলি নিচান কামত যাব পাৰিবি আমাৰ লগত।
অহ
তেৰ পাচ ছয় তাৰিখে যাম আমি তুমিও ওলাবা নহ'লে বে খৰচা নাযায় গাড়ী ভাড়াটো অলপ যাব আৰু। সেইটো আৰু অলপ।
অলপ ভাল ভাল খানা চানা খোৱাবা নেকি?
হয় খানা চানা মানে সেইটোয়ে কি খাম আমি এইটোয়ে দোকান চোকানত কিবা কিবি খাম ভাত চাত খাব পাৰোঁ দোকানত আৰু।
হা স্পেচিয়েল বস্তু স্পেচিয়েল বস্তু খাব লাগিব তেতিয়াহ'লেহে ভাল লাগিব।
তাতে ৰেকিবা লোকেল লোকেল কিবা কিবি আছে। কমলা বাগান আছে আন্ধ্ৰহ বাগান আছে ইতিয়া খাব পাৰি বা।
লোকেল জগা জেগা চাব আৰু ভাল জাগা। লোকেল বস্তু খাবা সেইবিলাক প্ৰটিন বেলেগ সেইবিলাক নেচাৰেল ভিউ চত। টো বেলেগ
হয় হয় তাতে তাতে গাৰ মানুহ আছে না তাতে তাত ম'ম' থম' বনাই কিবা, শামুক থামুক বানাই বিক্ৰী কৰে। অহ সেইবিলাক খাব পাৰিবা। অহ আছে কিছুমান ৰাভা মানুহ আছে।
অ।
এটা লগ আছে এটা ৰাভা লগ আছে এটা সিও আহি ওলাই আহিব তাৰে ঘৰতো ফুৰি আহিম এনে একপাক মান। নহ'লে সিয়ে সিয়াকে মাত- দুদিন ভি আহিব মিচান গ্ৰামৰ লৈ কিনে ফটো চটো উঠিম ভিডিঅ' বনাম আৰু ঘূৰিম আৰু গাড়ীটোৱে আৰু। সেই আ তোৱে লৈ যাম হয়েটো কিনি কেনে খাব কাৰণে নহয় টো চাহ। কি পেলেনিং‌ কৰোঁ। অ মানে দুদিনলৈকেতো একশটাকে গাড়ী ভাড়া যাব ধৰ দুদিনলৈকে তাৰপিছত আৰু দুদিনত সিফালে দামৰ ফালে দামৰিনি যাব লাগিবললপ পইচা যাব কিবা এটা অলপ।
উম।
উ গাড়ী ভাড়াটো ধৰ আহা যাৱা ধৰ চাৰিশ পাঁচশ ইনাফ হৈ যাব তিনি ছয়হাজাৰ যাব কেইজন ইমান বেছি নাযায় তথাপিওঁ আৰু খাওলোৱা ধৰ ডেৰশ দুইশ কিবা এটা খাম সেনকে। ছয় সাতশ আতশ ল'লে হৈ যাব এনাপ হৈ যাব মানে এক হাজাৰ টকা হ'লে হৈ এনাপ যাব ঘুৰাটো। মানে বেছি দূৰ নহয় ন। মানে হ সাৰটা ল'লে ভাল আৰু মানে ঘূৰি সেনে ভালকে আহিব পাৰি আৰু সেনেকে। পইচা বাচিয়ে যাব আৰু। ত কি কোৱা কি? কোৱা যাবা নেকি এ। তেৰ চৈধ্য জুলাই। অ নিচান গ্ৰাম যাব পাৰিবা চাগৈ কিবা পইচাৰ প্ৰব্লেম থাকিলেই এই এখনে আমাৰ। ক্লাব আমাৰ ফাউণ্ডেশ্যনৰ পৰা এন জি অ' ফাউণ্ডেশ্যনৰ পৰা মিত ফাউণ্ডেশ্যনৰ পৰা ডি এছ ডে এইবিলাক। কামটো যদি দিছে যটো অসমীয়া যিটো ট্ৰানসক্ৰিপশ্যন ইয়াৰ পৰা অলপ পইচাইছে পাবা চাগে এতিয়া কাম-চামটো কৰি আছা না অলপ, এতিয়া কৰি থাকিবা, এ অলপ মানুহ পইচা হিচাপ পাবা। এক, দুই হাজাৰ পাবা, আৰামছে জিকু লৈ যাব পাৰিবা। উদুৰাতি তেতিয়া-তেতিয়ালৈকে অ, একাউণ্টত আহি যাব পইচো তেতিয়ালৈকে
অহ
অ, যাবা তেতিয়া, বেছি খৰচা নহয় গাড়ী ভাড়া অলপ যাব পাঁচ, ছয় মানতো হৈ যাব চাই কিজানি?
অহ
সেইটোৱে আৰু। দুজনৰ লৈকেতো ভাড়া হৈ যায় এক্সলৈকে, বাকিখিনি পৰা কিমান ভাড়া লাগে নাজানো এইটো, গ'লে গম পাম। আৰু আমি তিনি চাৰিজন যাম না, তেনেহ'লে অলপ সম্ভাৰতো হৈ যাব।
অহ' অ অ অ
সেইটোৱে, এই যে ভাত-চাত খালা নে এতিয়া?
ভাত, নাই খালো চু
অ কি ভাত খালা।
এ' আজি ৰূপচন্দা মাছ।
ৰূপচন্দা মাছ ওকে, ৰূপচন্দা মাছ কোনে বনাইছিল?
এই মায়ে বানাইছিল।
অ অ, তোমালোকৰ ঘৰত অত কোন কোন আছে?
মা, ভণ্টি। বহ ব
অ অ অ আৰু দাদা, দেউতা।
আছে বাহিৰত।
অ অ অ বাহিৰত আছে, পুৰা হায়দৰাবাদতে আছে ন।
অ' আছেই তাতে।
অ অ অ' ঠিকেই আছে, পিছে তোমাৰ বন্ধু-বান্ধৱী আছেনে নাই আৰু?
আ
বন্ধু-বান্ধৱী আছে নে নাই ভু ভু
বন্ধু-বান্ধৱী কোন কোন বন্ধু-বান্ধৱী বা?
এনে লাইফত যেতিয়া পাইছা, জীৱনত যেতিয়া পাইছা। লগৰীয়া।
অ অ মানে বান্ধৱীত কৰি মানে, বন্ধু মই বেছি ভাল পাওঁ।
অ, হয় নেকি।
উম' উ উ মানে বিশ্বাস কৰিব ন বন্ধুক বিশ্বাস কৰিব পাৰি, বান্ধৱীক বিশ্বাস কৰিব নোৱাৰি না।
হয় নেকি, অলপ বেলেগ হৈ যায় না। বান্ধৱী নাথাকে তেতিয়া বেলেগ এ হয় যায়। ঠিকে আছে বাদ দিয়া এইবিলাক। কথা ই পিছে আজি ফুৰিব যাবা নাই কেম্পৰ ফালে কলেজ ফিল্ডৰ ফালে। আ সন্ধিয়া সময়ত হা
যাব লাগিব।
অ আহিবা নহ'লে পাঁচটা চাৰে পাঁচটা বজাত যাম ফুৰিব।
অ
ভাল লাগে বহুত মানুহ আহে সৰু সৰু ল'ৰা ছোৱালী থাকে বলথল লৈ বল থল গিলাক। খেলা বাৰু ভাল লাগে অলপ পাছ পাছ খেলা।
হয় নেকি।
অ সিদিনা যে খেলাইছিল দ ভাল লাগিছিল না।
অ ক্ৰিকেট।
এ ফুটবল, ফুটবল। অ ক ক্ৰিকেট খেলাইছিল না ক্ৰিকেট এ ফুটবলটো ভাল লাগে ৰ আচ পাছ খেলা
অ
অ যাবি অ ফিল্ডত অলপ সন্ধিয়া সময়ত অলপ মনত ভাল লাগে। অলপ- খেল খেলালে বৰুৱৰে চুতে ফুটি চুটি কৰি আমি অলপ ভাল লাগে।
আহ
উ অলপ খেলা ধূলা কৰিব লাগে শৰীৰৰ কাৰণে ভাল অলপ হয় নে নহয়।
উম
অ দে তে নহ'লে